হেল্ল'অ
হেল্ল'অ নমস্কাৰ।
নমস্কাৰ। ভাল আছে ন নাই আছো। অ', কি কৰি আছে আপুনি?
আছোঁ মই বৰ্তমান ঘৰতে আছোঁ।
অঁ', তো আপোনাক ফোন কৰিলোঁ মানে অলপ কথা পাতিব লাগিছিল।
হয়, হয়।
অ'আজি আপোনাৰ লগত আমি খাদ্যক লৈ অলপ কথা পাতিম ত' সময় আছে নে আপোন
হয়।
ত' যিহেতু বাৰষা কাল আহিল ত' আমাৰ এইটো সময়ত আমি কেনেকুৱা খাদ্য খাব লাগে আছ সেই বিষয়ে কথা পাতিম আমাৰ যেনেকুৱা এতিয়া বাৰিষা কাল আমি আচলতে মাছ, মাংস এইবোৰ নখোৱায় ভাল।
হয়, হয়।
আমি ৰাতিপুৱা যিটো আহাৰ কৰোঁ মানে সেইটো খাৱাৰ সেইটোত আমি ৰুটি মানে শুকান জাতীয় যিবোৰ খা-খাদ্য আছে আমি সেইবোৰ খাব লাগে আচলতে নহ'লেতো আমাৰ বহুতো বেমাৰ - আজাৰ মানে আমাৰ খোৱা লোৱাৰ পৰাই হৈ থাকে।
হয়, হয় খোৱা লোৱাৰ পৰা আপোনাৰ হয় আজিকালি ধৰক বাৰিষ বতৰ সেইটোতো আছে।
হয়, হয়, হয়।
পুৰীয়ে ধৰক খোৱা লোৱাৰ পৰাই মানুহৰ আজিকালি বেমাৰ বিলাক সৃষ্টি হয়, বেছিভাগ তাৰমানে।
হয়, হয়।
আপোনাৰ কথাটো ঠিকেই আছে।
অ',
ৰাতিপুৱা মানে নিয়ম, নিয়ম অনুযায়ী মানে হাত হাত-মুখ ধুই ব্ৰাছ-ট্ৰাছ কৰি একচুৱেলি খালী পেটত অলপ পানী কুহুমীয়া, কুহুমীয়া গৰম পানী এগিলাচ খাব লাগে লেবু লেবু যু- যুদিপাৰে লেবু দি খাব লাগে আৰু মানে এই ডিম যে আছে কণী যে কওঁ আমি এই ডিমটো আমলেট মানে বইল কৰি খাব লাগে হাফ বইল হয়, হয়। সেইটো হ'ল পুৱাৰ মানে প্ৰথম মানে খাদ্য।
খাদ্য হয়।
হয় তাৰপিছত আপুনি এক আধা ঘণ্টা বা এক ঘণ্টা অলপ মানে ধৰ্মীয় লাইনত হয়তো কোনোবা পূজা-পাতল কৰিল কোনোবা নামাজ-তামাজ পঢ়িল।
হয়, হয়। অ' আমি মাজে, মাজে খোজ কাঢ়িব, খোজ কাঢ়িবও পাৰোঁ মানে এক্সাৰচাইজো হৈ যাব
হয়। আধা ঘণ্টামান কৰাৰ পিছত ধৰক ৰাতিপুৱা নাস্তাটো কৰি দিলে ৰুট ৰুটি বা মুড়ি খাব পাৰে বা এনেকুৱা ধৰক খোৱা বস্তু যিখিনি খাব পাৰি আৰু কি সেইখিনি খাই খাই দিয়ে তাৰপিছত ধৰক কামত ওলাই
হয়, হয়।
খোৱা খাদ্য মানে আজিকালি ধৰক সেইটো আপুনিও জানে মইয়ো জানোঁ। আজিকালি বেছিভাগ বেমাৰে তাৰমানে খোৱা খাদ্যৰ পৰাই হৈ আছে মানুহৰ এই গেছৰ প্ৰব্লেমছ। চুগাৰৰ প্ৰব্লেম, ফেটি লিভাৰ এইবিলাক কিন্তু আজিকালি সাধাৰণ বেমাৰ।
হয়, হয় এইটো মানে প্ৰায় ভাগ ঘৰতেই হৈ আছে এই বেমাৰবোৰৰ।
নাইণ্টি। নাইণ্টি পাৰ্চেণ্ট বেমাৰ এইটো হয়, হয় মানে কিডনী ষ্টন এইবিলাক বেমাৰ আজিকালি ধৰক নৰ্মেল। যদি আপুনি হস্পিটেলত যায় নাইণ্টি পাৰ্চেণ্ট বেমাৰী এইবিলাকো এইবিলাকতে পাব। আৰু এইটোৰ এটা মন মানে মেইন সমস্যাটো হ'ল সেইটো আপুনি গ'ম পাইছেনে নাই নাজানোঁ। এইটোৰ মানে মেইন মেইন সমস্যাটো হ'ল আপোনাৰ পানী। আমি যে পানী খাওঁ হয়, হয়। আমি যে পানী খাওঁ পানীটো মানে দুটাত দুটা মানে নিয়ম অনুযায়ী খাব লাগে, এটা হ'ল আপোনাৰ ফিল্টাৰ আৰু নহ'লে ৰাতিপুৱা গৰম কৰি দিল গৰম কৰি আপুনি দিনটো বাচনত ৰাখিল, সেইটো ঠাণ্ডা হ'ল। সেই পানীটো মানে খাব লাগে নিয়ম নিয়মমতে। তোৰ ধৰক এতিয়া আজিকালি বতৰ বতৰতো বেয়া। কেতিয়াবা বৰষুণ, কেতিয়াবা অলপ গৰম হয়। আমি তাৰমানে বেছিভাগে আমাৰ মানে অভ্যাস হৈ গৈছে ফ্ৰীজৰ বস্তুবিলাক খাই। এইবিলাক বেয়া বস্তু। ফ্ৰিজৰ আপোনাৰ এই ঠাণ্ডা বা পানীয় বস্তুবিলাক সেইবিলাক বহুত বেয়া বস্তু।
আমি আমাৰ ঘৰতে মানে যিবিলাক এই এ, শাক পাচলি আছে সেইবোৰো আমি খাই দিব পাৰো। মানে আমাৰ যিহেতটো মাছ মাংস আছে নহয় তাতকৈ আমাৰ যি যিবিলাক মানে ঘৰতে মানে যিবিলাক শাক পাচলি হয় সেইবোৰ
হয় হয়।
বেমাৰ আজাৰ পৰা সাৰিব পাৰোঁ অহ অহ।
হয় ইমান খিনিতো কৰিব পাৰ যিহেতু আমি গাঁৱত বসবাস কৰোঁ ঘৰৰ ওচৰে পাজৰে অলপ
হয় হয়।
খেতি বাতিও কৰিব পাৰোঁ এইটোতো আপোনাৰ অৰ্গেনিক হ'ল না আপুনি নিজৰ হাত ঘৰত বনুৱা বস্তু ভাল গোবৰ সাৰেৰে দি আমিতো আৰু কোনো ৰাসায়নিক বস্তু বস্তু বা কীটনাশক দ্ৰব্য দিয়াৰো প্ৰয়োজন নাই।
আপোনাৰ বজাৰততো আজিকালি
ৰাসায়নিক সাৰ দি মানে সেইবোৰো
হয় হয় হয় হয় হয়। বেছিভাগ বেছিভাগেই আজিকালি বেছিভাগেই হয় হয় আপুনি মাছ কওক, মাংস কওক। শাক চব্জি কওক এইটো মানে বিশেষকে শাক চবজিটো ঘৰত খাম মানে ঘৰত ঘৰৰ বস্তুটো, অৰ্গেনিক বস্তুটো খোৱাৰ কাৰণে আমি চেষ্টা কৰোঁ। চেষ্টা কৰিব লাগে। খোৱা লোৱাত আজিকালি বহুত তাৰ মানে নিয়ম কানুনৰ মানে মাজত চলিব লাগে। নহ'লে বেমাৰ আজাৰ বিলাকে খোৱাৰ পৰাই হৈ যায়। আপুনি ঠিকেই কৈছে, চিন্তা ভাৱনাটো ঠিকেই আছে। আপোনাৰ এই সৰু বাচ্ছাবিলাক আজিকালি ধৰক মানে এই বোলে গেছ, এই বোলে বমি, এই বোলে পাতলা পাইখানা। হা এই খোৱা খাদ্যৰ পৰাই হয়।
হয় স্কুলত যাই কিনি মানে পেকেটৰ বস্তু
হয় পেকেটৰ বস্তু খাই ভাল পায়। এই লেজ খাব কুৰকুৰে কুৰকুৰে খাব, চিপছ্ খাব, কিবা কিবি খাব। ফ্ৰুৰট্ৰিত খাব মানে আমৰ জুচ খাব, এইবিলাকতো আপুনি মই গম পাওঁ। অ' গম পাওঁ কিন্তু বাচ্ছাবিলাকে এইবিলাক খায়েই ভাল পায়।
উম'
এইটো এটা কথা। আৰু নেক্সট কথা হ'ল টিফিনৰ সময়ত কি ল'ব? হয়, টিফিনৰ সময়ত আপুনি কি দিব ঘৰ পৰা যদি ৰুটি চুটি বনাই দিয়ে, বা অলপ ঘৰত মানে বেলেগ এটা বস্তু ভাত ভাত চবজি ভাত চবজি বা চুজি বা চেৱাই এইবিলাক যদি দিয়ে আপুনি, বাচ্ছাবিলাক নলয়। ক'ব যে মোক মেগী বনাই দিয়ক। মেগী মেগী বনাই দিয়ক চাওমিন বনাই দিয়ক পাস্তা বনাই দিয়ক।
অ, হয়। সিহঁতে খালি মানে আমাৰ ওচৰৰ পৰা খালি টকা পইচা লৈ কিিনি বজাৰত মানে স্কুলত গৈ পেলাই দোকানৰ পৰা এই পেকেট জাতীয় বস্তু যিবোৰ আছে সেইবোৰ কিনি খাই। ঘৰত আহি তো সিহত ভাত খাবলৈ মানে
নাই-নাই।
নাচায় অ', ভাতে নাখায় সিহঁতে।
হয়। এইটো আজিকালি হ'ল মেইন মানে মেইন সমস্যা।
হয়। আপুনি যিবিলাক কথা কৈছে খুব সুন্দৰ, সুন্দৰ কথা কৈছে আমি
হয়।
চেষ্টা কৰিম মানে সেইমতে চলাৰ কাৰণে আৰু বেলেগকো মানে কব লাগিব, লগিলে লগৰীয় সকলকো মানে এই বিষয়ে অৱগত কৰিব লাগিব।
হয়।
সৰ্বপ্ৰথম হ'ল আপোনাৰ যিকোনো ক্ষেত্ৰতে কওক সৰ্বপ্ৰ প্ৰথম আপোনাৰ নিজৰ ঘৰটো, আপোনাৰ নিজৰ পৰিয়ালটো ঠিক কৰিব লাগিব। সৰ্বপ্ৰথম এইটো হ'ল আপোনাৰ মোৰ কাম। নিজৰ ঘৰখন যদি ঠিক নহয় তেতিয়াহ'লে মানে চাৰিওফালে বেমেজালিয়ে দেখা দিব হয়, নিজৰ ঘৰখন আপুনি আপোনাৰ পৰিবাৰ, আপোনাৰ ফেমিলিত যদি আপুনি সঠিক কেই খোৱা লোৱাৰ নিয়মটো যদি চলাব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ ঘৰত বেমাৰ, আজাৰবিলাক কম হ'ব নিশ্চয়।
কম হ'ব।
হয়, হয়।
আৰু তাৰমানে ঘৰৰ যিটো মানে এতিয়াতো বাৰিষা কাল, বাৰিষা কালত এনেই লেতেৰাহৈ থাক ক বাৰী, আমাৰ ঘৰবিলাকো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। মানে খোৱা খোৱা লোৱাৰ বস্তুখিনিও ঢাকি ৰাখিব লাগে।
হয় হয় হয়। চাৰিওফালে ধৰক ঘৰটোও অলপ চাফ চিকুণকৈ ৰাখিব লাগে ঘৰৰ ইফালে, সিফালে ধৰক মানে কিছুমান জংঘল থংঘলে আৱৰি ধৰে। সেইবিলাক চাফা চিকুণকৈ, চাফ চিকুণকৈ ৰাখিলে ভাল, নিজৰো ভাল। এতিয়া ধৰক মানে সাপৰ উৎপাতো বেছি, গৰম। কেতিয়াবা গৰম, বহুত গৰম। বহুত গৰম দিলে সাপবিলাক ওলাই আহে সেইটো আপোনাৰ মানে কিছুমান ধৰক আপোনাৰ এই যে আপুনি ক'লে যে চাফ চিকুণ ৰাখিব লাগে সেইটো হয়। আপুনি আজি চাওক মানে হস্পিতেলত যাপ মানে এনকৈ ফেলাইটিছ যিটো বেমাৰ যিটো জ্বৰ মানে যিটো বেমাৰ সেইটো কিন্তু মহৰ পৰাই হয়। মহ, মহ এটা মানে বেছি বেছি হয় বেছি। তো সেইটোৰ অলপ চাফ চিকোনৰো দৰকাৰ আছে ঘৰটো আপোনাৰ ঘৰৰ চাৰিওফালে।
উম উম উম।
মাজে সময়ে কেতিয়াবা ফিনেল থিনেলো দিব লাগে। মানে স্বাস্থ্যৰ প্ৰতি যদি আপুনি যতন নলয় তেতিয়াহ'লে আপুনি কোনো কামতে মানে, মানে চাকচেছ দেখা নাপাব। প্ৰথমতে আপোনাৰ সেইটোৱেই মেইন।
হয় খোৱা লোৱাৰ ক্ষেত্ৰতো আমি মানে সজাগতা মানে আমাৰ যিটো আমি যেতিয়া বাহিৰত যাওঁ তেতিয়া হ আ আমি হোটেলত খাব লগা হয়। মানে সেইটো সেইটোৰ প্ৰতিও আমাৰ লক্ষ্য ৰাখিব লাগে মানে হোটেলতো মানে ইমান তেলজাতীয় বস্তু সিহঁতে হয় মচলা জা বেছি দিয়ে তেল বেছি দিয়ে মানে সেইবোৰ খাদ্য খাই আমাৰো লি-লিভাৰো খাৰাপ হৈ গৈ আছে।
হয়।
মানে
কিছুমান হোটেলতো আপুনি মানে এক দুইদিনৰ বস্তু পাই যাব। ফ্ৰিজত ৰাখি দিয়ে, বেছি হ'লে ফ্ৰিজত সোমাই দিয়ে সেইটো কালি চলাই দিব। সেইটো সেইটোতো আৰু বেয়া বস্তু সেইকাৰণে বাহিৰত গ'লে অলপ খোৱা লোৱাৰো যত্ন ল'ব লাগে। যিমান পাৰে মানে ঘৰুৱা বস্তু খাবৰ কাৰণে চেষ্টা কৰিব লাগে।
কোনোবা হেৰিত গলে ভ্ৰমণত গ'লেও আমি এইবোৰ বস্তু ঘৰৰ পৰা লৈ যাব পাৰো।
হয়, হয়, হয়, হয়, হয় যিমানখিনি
আমি বাহিৰৰ পানীখিনি যিটো বটলত পানী আমি বাহিৰৰ পৰা কিনি খাওঁ সেইটো আমি আমি ইচ্ছা কৰিলে আমি ঘৰৰ পৰাও লৈ যাব পাৰো। ফিল্টাৰৰ পানীখিনি আমি ঘৰৰ পৰা লৈ যাব পাৰো। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।